হেল্ল'
হেল্ল'
অ', কি কৰিছা?
লেখি আছিলোঁ।
কি লিখিছে বা!
অ' এতিয়াও নে কি? এতিয়াও নে কি?
কি
এতিয়াও নে কি বোলো?
কি এতিয়া?
লিখি এতিয়াও আছা নে কি সেইটো সুধিছো?
অ'।
অ'। আজিতো বন্ধয়েই ন? কলেজ
আজি চানদে।
মই কি কৰিম মই ফেন হাৱা লৈ আছোঁ, ইমান গৰম পৰিছে।
অ'। ভাত পানি
ভাত পানী হেৰি, খালো বাৰু। অ' নাই খোৱা, চাহ খালোঁ।
অ'
তাৰ পিছত হেৰি, কি কব ধৰিছ হেল্ল' কলেজ হৈ আছে ন?
হৈ আছিল, ৰাজীৱ
অ', ফাইনেল হ'ব ব নে হৈ গ'ল?
হোৱা নাই, হ'ব।
ঠিকে আছে। বন্ধটো চাগে জুলাইতহে দিব? হয় নহয়?
হয়।
অহ। এব কি লিখি আছ' নো?
এহ, আছামিছৰ অহ কি, পলিটিকেলৰ কুৱেইছন এঞ্চাৰ। কাইলৈ সও খোৱা একজাম এটা আছে।
অ ইমান গৰমৰ কেনেকেঠিব পাৰিছ
দেখিছ জ
উম
চৰ্ট ফিল্ম এখন চাই আছিলো
আহ কি নন্দ
ই এম আই
এইমই সেইখন কেনেকুৱা আকৌ
শৰ্ট ফিলি্ম ভাল লাগি আছে
তাকে অকমান কাহিনীটো বুজাই দে
কাহিনটো মানে এই আৰু এখন গাঁৱত দুটা বন্ধু অ আছামিচ অ আছামিচ এখন গাঁৱত মানে দুটা বন্ধু হয়াকে এটা ভাগত এজনী আছে ত ভাবা যেনা মাক বাপেক মাক বাপেক আছে চব আছে
উম
তাৰপিছত দুয়টাৰে গাৰ্ডখন আছে আৰু
উ
এটা কাৰালহে যেী ভাল কথা বুজি পায় এটা ইজনীয়ে বাই
উম
পেছত যোনজনে বুজি নাপায় সেইজনীয়ে জোৰ কৰাৰ কাৰণে বয়স পাইক এখনলৈ ইয়ে মাৰিছে তাৰ পিছত তাই কথা মতে ফুৰিব যাওঁতে অ কিবা কাৰণত সেই ওলাই যাওঁতে প পেলাই ভাগিলে
ক ল'ৰাটো ন চাল তেুমি
লৰাটো ভাব
অঁ
তাৰপিছত বাপে কিয় লোন লৈছিলে খেতি কৰিবৰ কাৰণে
উম
তাৰপিছত এই ভৰি ভগৰ কাৰণে তাৰ বাইকখন জিলাৰ পৰা লৈ গ'হি লোন দিব নোৱাৰিলে
অহ।
আকৌ বাপেকেও লোন দিব পৰা নাই। অহ। বেংকৰ মেনেজাৰ আহি আছে ঘৰলে। এই হিমান কন চাই থাকোতে মবাইলৰ চিষ্টম ।
মোবাইল চুস্থ অফ হৈ গ'ল নি? অহ। কাৰেণ্ট আছে নাই অ' তাত?
কাৰেণ্ট আছে, অ'।
অ'
দিনটো কি কৰিবি এতিয়া?
দিনটোত যিমানটো পাওঁ লিখিম, তাৰপিছত অকমান শুভ চাগে
উম
তাৰপা সন্ধিয়া ওলাই যাবি?
সন্ধিয়া ওলাই যাব লাগিব।
উম
ভাত খালি নাই?
ভাত খালোঁ অ।
কি বনালে?
ভাত পটল ভাজি, তাছত কালি ৰাতিৰে তৰকাৰী অকন আছিলে
উম অ', ফেনৰ আৱাজ আহি আছে নেকি ন? অ' হয়? নে টেবুল ফেন লগাই থৈছ নি?
টেবুল ফেন লাগি আছে পুৰা
মোৰ আবাজ শুনিছ নি বাৰু?
নাই শুনা।
মোৰ টেবুল ফনখন লাগি আছে বাৰু। খালি এটা চাইডে ইফালে ফোনটো থৈছোঁ কাৰণে চাগে চাউণ্ডটো ইমান অহা নাই।
আমাৰখানৰ চাউণ্ডটো বহুত। পুৰা সহায় থাকে।
উম।
ফেনখন ন'হলে থাকিব নোৱাৰি গৰমত।
কালি ভাওনা চাবলৈ গৈছিলি নি?
গৈছোঁ।
কাৰ লগত গুলি?
এই লগৰ এটাই ফোন কৰিলে
পংখীহত নাই যোৱা নহয়?
হা?
পংখীহত নাই যোৱা নহয়?
নাই নাই মই অকলে মই বিকি
অহ বিকিৰ লগত।
পলাশো গৈছে পলাশকো লগ পালো
হে ৰচোন এই সেইখনে নাহনি গাওখনে একে নহয় নহয় নহয় ন নাহনি গাওখনতো বেলেগকে পাতিছে চাগে?
এই যেনা ৰেলাৰি পাৰ হৈ প্ৰথম নামঘৰতে পাতিছিলে।
অহ তাকে কালি নাহনি গাঁৱতো আছিলে নেকি?
অহ ভিতৰলৈ আছিলে
অহ দুখনত পাতিছে মানে সেইটো কথা মই লগৰজন দেখিছিলো মই বোলো আকৌ ইয়াত আহি পিনে ভাওনাহি নেকি ।কালি কোনে কি কি লৈছে বাহ
জানো চিনি নাপাও‌ নহয় ভাল
পলাশে চাগে আৰু গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈহে কৈছে আৰু
হঅ একদম।
কি কৰি আছাগে তাত গৈ?
ইফালে সিফালে ঘূৰি ফুৰিছে, তাৰপিছত গাৰ্লফ্ৰেণ্ডক লগ কৰিছে। আমি আকৌ চাই থাকোটে গমে নাপালো ৰাস্তাত কাজিৰা হ'ল।
ল'ৰা ল'ৰা মাজত নে?
ইয়াহ
উম
উম দেখা একজামত পলালে
উম কিমান টাইমত আহিলি তহঁতি?
অহ এটামান বাজিলে
এটা অহ মই কেইটা ব পৰা আ হৈছে গৈছিলো কেইটা বজাত
যোৱাটো চাৰে নটা কৈছিল
অহ
দশটা মানৰ পৰা আৰম্ভ হৈছে
অহ যাবয়ে পাৰিলো মই
হাআ
যাবই পাৰিলো হয় মই খালি গৰম ডাল ধেৰ যে গৰম বহুত বেছি বহুত অশান্তি লাগে।
গৰম আছে
উম তাত চাগে আও কিমান গৰম।
হা?
নামঘৰত চাগে আৰু গৰম, ভিতৰত সোমাই পেলাই চাইছ নে বাহিৰত থিয় হৈ চাইছ?
বাহিৰত ।
অহ। ইনেও চালিগেনে কিবা? খালি, দোকান-চোকান চাগে দিছে তাত। পুৰা।
কাম
উম। সন্ধিয়া ওলাই যাবি নে কি?
অ' যাব লাগিব। পাঁচটা মান বজাত যাম।
কালি যে তাক চাইকেলে যে, একদম এক খুন্দা দিবলৈ কালি পোচ আপ মাৰি থাকোঁতে যে, চাইকেলৰ সতি মানুহজনী মাৰিবলৈ ধৰিছিলে তাক।
অ', বেচেৰা! গ'মেই নাপায় মানুহজনী আকৌ মোৰ মুখলে টৰ্চটো মাৰি চাইছে। হা?
বিছ টকা এটা হেৰুৱাই আহিলে সি।
বিছ টকা?
অ'।
নাই, পালে চাগে আৰু এতিয়া।
পালে চাগে! মই কৈছোঁ, যা আকৌ বিচাৰি যা আকৌ! কৈছে নালাগে, বিছ টকাৰ কাৰণে। মই আকৌ চাইকেল এখনো আছে বুলো, চাইকেলখন লৈ যা বিশ টকাটোক। সেই পোচআপ মাৰোতেই তাতে পৰিলে চাগে, বিছ টকাটো তাৰ।
অ', স্পৰ্টিং চেঞ্জ কৰিব লৈছিলোঁ।
উম। উম। তাৰপিছত এতিয়া কি লিখিবি আৰু ন? অ' পলিটিকেলৰ কোনে পঢ়ায় নো? অ'
অ' ভালে পঢ়ায় চাগে ন? উম তোৰ পঢ়াই যে এনে নোট ছোট দিয়ে?
পঢ়ায় আকৌ নোট
অ' হ'ব দে, অকমান টাইম ডিষ্টাৰ্ব কৰিলোঁ। লিখ এতিয়া।